হেল্ল', অ' কি কৰিছা?
এ এনেই এইফালে ৰাস্তাফালে ওলাই আহিছোঁ।
অ' খবৰ ভালেই। অ'। এনে বৰ্তমান ৰানিং কৰিব গৈ আছোঁ আৰু। আচ্ছা, কি কৰ কি কৰি আছা?
কি কৈছা?
এনেই এইফালে ৰাস্তাৰ ফালে আহিছোঁ আৰু। গৰম আৰু ইমান গৰম পৰিছে এইকেইদিন, উম।
আমি মানে ট্ৰেভেলিং এটা যাম বুলি ভাবিছিলোঁ।
অ' ট্ৰেভেলিং নেকি, ক'ত পিছে?
আমি শ্বিলংৰ ফালে যাম বুলি ভাবিছিলোঁ। পাঁচজন মান হৈছে, তোমালোকৰ পাঁচজন মান লোৱা।
অ' শ্বিলং ফালে নেকি অ' যাব পৰা যায়, আমাৰ পাঁচজন মান ওলাব বাৰু ক'লে।
অ' ত' তোমালোকৰ ওচৰত যদি তেনেকে কেব চেব আছে। হেৰিত এ কম দামত যদি মিলাব পাৰ তেনে কৈ চাব পাৰা।
অ' কেব মানে আমাৰ আছে দেই। এই বৰ্তাৰে গাড়ী এখন আছে সেইখনে লৈ যাব পাৰিম বোলে।
অ'
চিট অ' তোমাৰ দহ বাৰটালৈকে হৈ যায়।
আচ্ছা দহ বাৰটালৈকে হৈ যাব পাৰে ন' তেতিয়াহ'লে আৰাম দহটা গ্ৰুপ পঢ়ি পেলাই যাব পাৰোঁ।
অ' দহটা হ'লে মানে দহটা হ'লে আৰামত কমফৰ্টেবলি বহি যাব পাৰে আৰু।
তাকে ভাবি আছিলোঁ আমিও। মানে এতিয়াতো ফু-ফু-ফুৰায়ে ছিজন ন' বেছ চিজন এতিয়া। শ্বিলং টাবাং সেইফালে মানে যোৱা এটা মাথা মাৰিব পাৰি আৰু সেইটোৱে ভাবি পেলাই
অ', অ'।
বাকী তুমি লগৰখিনিক সুধি পেলাই কনফাৰ্ম কৰিবা।
অ', মই লগৰ খিনি সুধিম বাৰু, এনেই কেই তাৰিখ মানে যাম বুলি ভাবিছা।
আমি জুলাইৰ পোন্ধৰ তাৰিখমান।
জুলাইৰ পোন্ধৰ তাৰিখ মান। অ'পাৰা যায়, এতিয়া গৰমৰ চিজন এইফালে ঠাণ্ডা জেগা ভালেই কৰিলোঁ।
অ', অ', সেইটোয়ে এতিয়া ইমান ইফালে গৰম দি আছে সেই সেইফালে গ'লে অলপ ঠাণ্ডা বতৰ খাই আহিব পাৰিম। সেইটোৱে ভাবিছোঁ মানে। ত' বাকি ক'ত আছে বুলি ক'লা।
এনেই ৰাস্তাৰ ফালে ওলাই আহিছোঁ অকমান নদীৰ ফালে ঘূৰিব যাওঁ আৰু।
অ' ঠিকে আছে দিয়া বাকী তুমি কিবা ব্যৱসায় চেৱসায় কিবা বিজনেছ কৰি আছা নেকি।
নাই কৰিম বুলি ভাবিছোঁহে।
অ' কিহৰ বিজনেচ কৰিবা।
এ এনেকুৱা আপোনাৰ ধৰ এ মানে লগৰ এটাই কৈছিল আৰু মোক এনেকুৱা কলম কলমবিলাক ধৰ এনেকে ভৰাই পেলাই, বিক্ৰী কৰিব পাৰে যে আনি পেলাই তেনু তেনেকুৱা মানে কলম ভিলাক আনি পেলাই তোমাৰ, তাৰপিছত পেকেটত ভৰাই পেলাই তাৰপিছত সিটো মানে ধৰ তুমি নিজেও ল'ব পাৰা বেলেগক বিক্ৰী কৰিব পৰা তেনেকুৱা আৰু। মানে সেইটো। কলমটো মানে তোমাৰ ধৰ কোম্পানী আছে, কোম্পানীৰ মানুহৰ নাম্বাৰভিলাক থাকে। নাম্বাৰ ভিলাকত ফোন কৰি ধৰ কন্টেক কৰিলে হ'ল, ফাষ্ট তোমাৰ দুহেজাৰ মান ধৰ ইনভেষ্ট কৰিব লাগিব, ইনভেষ্ট কৰি মেলি তাৰপিছত দুহেজাৰো তোমাৰ ধৰ ইনভেষ্ট কৰা হৈ গ'ল যেতিয়া পিছৰ বাৰ যেতিয়া ধৰ কাৰোবাক বিক্ৰী কৰিবা সেই কলমডাল তুমি, কিমান দামত বিক্ৰী কৰিবা সেইটো নিজৰ লগত কথা আৰু নহ'লে তুমি আকৌ, এ দুইহেজাৰ টকাৰ তোমাৰ কল কলমটো ধৰ ডাইৰেক্ট দিব ৰিফিল বেলেগকে। আৰু কলমটো ধৰ তুমি এনেকে ৰিফিলডাল সোমাই, তাৰপিছত এনেকে কৰি পেকেজিং কৰি পেলাই দিব লাগিব আৰু ঘৰত বনাই পেলাই। তেনেকে পেঞ্চিলৰো পেকেজিং কৰিব পাৰে, ৰবৰৰো পাৰে।
আচ্ছা মানে দুহেজাৰ কিমান দিব কিমান মান পেঞ্চিল দিব।
তোমাৰ দুহেজাৰত। অ' দিব ধৰ দুহেজাৰ তোমাৰ অ' পঞ্চাশ, পঞ্চাশ ষাঠি পেকেট মান হ'ব লাগেই দেই। মই মানে কৰি চোৱা নাই লগৰ এটাই কৰিছিলে সি মোক মানে এইটো কৈছে আৰু এতিয়া ধৰ বন্ধৰো
এতিয়া ইস্কুল কলেজ যেতিয়া বন্ধ আৰু সেইটো পাৰেই কৰিব মানে।
অ' পাৰ্ট টাইম হিচাপে।
অ' এই পাৰ্ট টাইমে আৰু ক'ব গ'লে। তুমি নিজে বিক্ৰী নকৰো ক'লেও আকৌ কোম্পানীকে ঘূৰাই দিব পাৰা।
এক পাকেটত কিমান এটা থাকে সেইটোয়ে এতিয়া।
উম, এক পাকেটত তোমাৰ উম, পাঁচ দহটা বাৰটাকে পৰিব চাগে, দহটা বাৰটাকে পৰিব চাগে এক পেকেটত দেই।
অ', অ', লাভ নহ'ব বাৰু।
উম।
তেনেহ'লে সেইটো বিজনেচ কেতিয়াবা ষ্টাৰ্ট কৰা তুমি মোক ক'বা আৰু। অ'।
মই কনটেক্ট কৰিম বাৰু বিজনেছটো ষ্টাৰ্ট কৰিলে।
অ' মই সেইফালে বেলেগ এটা বিজনেচৰ মাথা মাৰি আছোঁ।
কি বাৰু বিজনেছটো?
বিজনেচটো মানে সেইটোয়ে এতিয়া, এই ব্ৰইলাৰ পোহাৰ মাথা মাৰি আছোঁ আমি। কেইটামান, মানে কেইটামান নহয় দুটা মোৰ পাৰ্টনাৰশ্বিপ আছে মোৰ লগত। সেই দুটা তিনিটা মিলি পেলাই আমি মানে এখন ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিছোঁ।
অ', অ'।
অহা মাহত ইষ্টাৰ্ট লগত কথা বা এতিয়া কি কৰোঁ। যদি পাৰোটো। তেনেহ'লে হ'ব, মানে ইনভেষ্টমেন্ট লাগিবতো সেই ইনভেচমেন্টৰ কাৰণে মানে অলপ অ' অব্যাহত ৰখি থৈ দিছোঁ মানে।
তোমাৰ এতিয়া ব্ৰইলাৰ ফাৰ্মত অকল ইনভেষ্ট কৰিলে নহয়, ভালমান ব্ৰইলাৰটো কেনেকে ডাঙৰ কৰিব লাগে, কি খুৱাব লাগে সেইবিলাকো আহি যায় না কথাটো। মই ধৰি আহিলোঁ, শিকিব লাগে মানে সেইটো মানে তোমাৰ আগতে ক এটা ধৰক ক্ৰ'চিং দিয়াৰ নিচিনা কাবাৰ পৰা অকমান শিকি ল'লে তেতিয়া ভাল আৰু, এতিয়া গৰম দিনৰ ব্ৰইলাৰটো বেছি দানা খাই দিয়ে। পানী অ' পানীটো বেছি খাই দিয়ে দানা কম খায়, ব্ৰইলাৰটো গ্ৰ'থ নহয়। সেইটো মানে মই ধৰ, মানে ব্ৰইলাৰ ফাৰ্মত আছিলোঁ যে আমাৰ বৰ তাৰ ল'ৰা এটাই খুলিছিলে, সেইটো কাৰণে অলপ চলপ জানো আৰু, এনেকুৱা গৰম দিনত তোমাৰ গুৰ পানী খুৱাব লাগে, তেতিয়া ধৰ ব্ৰইলাৰৰ গ্ৰ'থটো বাঢ়ে আৰু অলপমান। নহ'লে এনেই গৰম দিনত ব্ৰইলাৰ গ্ৰ'থটো বহুত ৰখি যায় মানে।
অ' সেটো গৰমতটো মানে মৰিও যায় ন' কিছুমান।
সেয়াই তোমাৰ পানী পানীটো বেছি খাই দিয়ে। তেতিয়া মানে সেনে ধৰ দানাটো কমকে খাই দিয়ে। গ্ৰ'থটো নাবাঢ়ে। আৰু ব্ৰইলাৰ ধৰ পেটটো খালি হৈ থাকে তোমাৰ, সেইটো টাইমতে মানে ব্ৰইলাৰটো মৰিব ইচ হৈ যায় আৰু।
তেতিয়া মানে লচো হৈ যায় কিছুমানৰ সেই লচত, কিছুমানে বন্ধ কৰি দিয়ে। নোৱাৰি পেলাই আৰু। সেই আগতে মানে ধৰ অলপমান শিকি ল'ব লাগে আৰু কেনেকে কি কৰে ধৰ ব্ৰইলাৰটো।
আচ্ছা, এনে যে কিছুমানে ব্ৰইলাৰ ফাৰ্ম কৰিলে আপোনাৰ এ এয়া কি আছিলে কোম্পানী ফালৰ কিবা তোমাৰ লিংক আছে নেকি।
কোম্পানীৰ সৈতে মানে আছে এটা। এই আমাৰ বৰতাই খুলিছিলে, বৰতাক ক'লে বৰতাই কৰি দিব।
আচ্ছা, লিংকটো কৰিলে কি কি হয়।
লিংকটো কৰিলে ধৰ তোমাৰ তাৰ পৰা, ধৰ এতিয়া তুমি এমাহত কিমান ব্ৰইলাৰ সেইটো হিচাপত তোমাৰ ব্ৰইলাৰৰ দানা কাৰণে হেৰি দিব কি কয় এয়া তোমাৰ যোনটো ধৰ দানা খুৱাব পাৰে যে পানী দানা খুৱাব পাৰা হেৰিটো‌ সেইটো দিব এটা, আৰু দানা খিনি দিব। দানা তোমাক মাহটোত যিমান খিনি লাগে সেইটো দিব আৰু ব্ৰইলাৰ খিনি আহিবই। ব্ৰইলাৰ খিনি আহিব ধৰ তুমি ডাঙৰ কৰি শালি তাত ঘুৰাই দিব লাগে আৰু সেইবোৰ, বাকী ফাৰ্মখন মা গোটেইখিনি তোমাৰ সিননা নিবও আহি যাব তোমাৰ আৰু হোৱাৰ লগে লগে আৰু সেইটোৱে।
আচ্ছা আচ্ছা।
তোমাৰ হোৱাৰ লগে লগে ধৰ এতিয়া ব্ৰইলাৰ খিনি ডাঙৰ হৈছে। কিন্ত নিজে হেৰি মোবাইলত ফোন কৰিব নিজৰ বা কিমান হ'ল কি কথা কব। তোমাৰ দুই কেজি হৈছে। আঢ়ৈ কেজি হৈছে এক কেজি হৈছে ব্ৰইলাৰ চব, তেনেকুৱা সুধিব তোমাৰ যদি গ্ৰোথ নাই বঢ়া আৰু পোন্ধৰ দিন ৰাখক বুলি ক'ব সিহঁতে। তাৰপিছত সেয়াই তেনেকে কৰি মেলি ধৰ আৰু যোনখিনি দানা বাচি যাব তোমাৰ ধৰ এতিয়া মাহটোত খৰচা নহ'ল। সেইখিনি দানা আকৌ বেলেগক বিক্ৰীও কৰি দিব পাৰা, সেইখিনি তোমাৰ পৰা মানে এনেই নিনিয়ে।
আচ্ছা।
সেইটোৱেই, তাৰ পৰা মানে দানাটো আৰু এই পানীৰ, পানী আৰু হেৰি দানা দিয়া হেৰিটো ফ্ৰী আহে। সেইটো দিব আৰু সিহঁতৰ ফালৰ পৰাই।
মেডচিন চেদিছিন বিলাগ খিহঁতক
অহ মেডিচিন বিলাকো তাৰ পৰা কোম্পানীৰ পৰাই আহিব, তোমাৰ ধৰ আৰু বাহিৰত যিমান দামত কিনিব পাৰা যাই, তাৰ পৰা ধৰ অলপমান লেচত আৰু কোম্পানীৰ পৰা দি দিয়ে
আচ্ছা আৰু কি কিছুমান যিবিলাক ধৰা এতিয়া বেমাৰ চেমাৰ হয়, কিবা বা অপৰিমানে হয় মৰিলে সেই মৰাবিলাকো প্ৰশ্নক
মৰাবিলাকৰো তোমাৰ প্ৰশ্ন কৰে, ধৰ কেনেকে মৰিল ব্ৰইলাৰটো তোমাক সুধিব। তুমি এখন ফটো মাৰি থৈ দিবা ব্ৰইলাৰটোৰ এনেকৈ মৰিল, সেইটোত তোমাৰ যেতিয়া নিব আহিব তেতিয়াতো কিবা এটা কাটিব আৰু সিহঁতে নিজে কাটি দিব।
আচ্ছা মানে সেইটোৰ মানে পইচা কাটিব মানিকাল ফালৰ পৰা।
মালিকৰ ফালৰ পৰা ধৰ এইটো। তোমাৰ ধৰ ব্ৰইলাৰ ধৰ তোমাৰ পোন্ধৰটা মৰি গ'ল।
কিবা হেঁচি পেলাই মৰি গলে মানে মালিকেই চবদিব?
অহ, হেইটো মানে তুমি ধৰ হেঁচি পেলাই মাৰিছা নে বেমাৰ হৈ মৰিছে নে সেইটো ধৰক কেতিয়াবা ধৰক চেকিংও আহি যাব পাৰে তোমাৰ। ব্ৰইলাৰটো মৰিছে বুলি তোমাক ফোন কৰিলে ধৰ তুমি, মোৰো পোন্ধৰটা ব্ৰইলাৰ আজি মৰি গ'ল। তুমি নিজে মাৰিছানে ধৰ এনেকে বেমাৰ হৈ মৰিল, সেইটো সুধিবলৈ মানে তোমাৰ তাত অহ, চেকো আহি যাব পাৰে তোমাৰ ফাৰ্মত আৰু আহি পেলাই তাৰপাছত চাব ব্ৰইলাৰটো কেনেকে মৰিল, যদি পোন্ধৰটা ব্ৰইলাৰ বেমাৰ হৈ মৰিছে তেতিয়াহলে তোমাক মানে ধৰ হেইটো পইচাটো নাকাটে তেতিয়া। এটা দুটা মৰে যদি মানে তেতিয়া একো নহয় আৰু। কিছুমান আৰু একেবাৰে নেচাৰেলি মৰিলে একো নহয় উম। যেতিয়া ধৰ মাৰি দিয়ে, তেতিয়া ধৰ তুমি এতিয়া ধৰ নিজে পোন্ধৰটা ব্ৰইলাৰ মাৰি দিলা, সিহঁতৰ ফালৰ পৰা চেকিং আহিব মানুহ সিহঁতেটো গমেই পাই যাব তুমি নিজে মাৰিছা বুলি, সেইটো কাৰণে মানে ধৰ অকমান হেৰিত থাকিব লাগে আৰু মাৰিলেও ধৰ এটা দুটা মাৰিবা। ফটো মাৰি দি দিলা, এইটো মৰিল এটা আজি মৰি গ'ল, আজি মই এইটো দি দিছো। সেইটো মানে ইমানটা হেৰি নহয় আৰু এটাৰ কাৰণে
অহ অহ অহ।
সেইটোয়ে আৰু মানে ধৰ ব্ৰইলাৰ ফাৰ্মটো খুলিব হলে অলপমান শিকি ল'ব লাগে আৰু ন ফটোজ লৈ ল'ব লাগে, তেতিয়া ভাল আৰু তোমাৰ। তে
অহ, ফোন কৰিছিলা, আমি এইয়া আৰু কৰিবলৈ ওলাইছো
উম উম।
বাকী বাৰু মই বিজনেছটো ষ্টাৰ্ট কৰিলে তোমাক জনাম বাৰু তোমাৰ পৰা কিবা কিবি তথ্য খিনি ল'ম হা অ' ঠিক আছে দাদা তোমাৰ লগত কথা পাতি ভালে লাগিল তুমি পৰামৰ্শ বিলাক দিবা মোক ভৱিষ্যতে যদি কৰিব খোজো।
উম উম কন্টেক্ট কৰিলে হ'ল মই কৈ দিম বাৰু উম উম। ঠিক আছে, ঠিক আছে গুড নাইট গুড নাইট।